হেল্ল' আহ।
কি খবৰ?
ভালেই। আপোনাৰ?
ভালে।
শুব
হয় নেকি?
উম! কোনে?
গৰমৰ গৰমৰ কাৰণে বোলো ৰহছোন ফোন এটা কৰো কি কৰি আছে। ভাত খালা? ভাত খালা নে নাই? ভাত খালা নে নাই?
ভাত খালেনে নাই? অ আমি খালো।
অ আজি কি বনালে?
দিছো। আজি শাক ভাজিছো আৰু দালি বনাইছো।
হয় নেকি কি? কি শাক আজি? পালেং শাক উম পালেং শাক বনাই
নহয়, ঢেকীয়া শাক বনাইছো।
হয় ন মই আকৌ আজি পালেং শাক বনাইছো ডালি বনাইছো তাৰপিছত হেৰি কঠলৰ গুটি যে খাৰ দি খাই পা
অ' পাইছো।
অ' হয়, হয়, কঠলৰ গুটি খাই লা নাই যে আগে
সাৰৰ লগত কঁঠাল অ' নহ সোধা কঁঠাল গুটি।
অ' লাও পা তোমালোক তোমালোক আছে নেকি ৰঙা লাও যে
নাই ৰঙালাও এডাল আছিল গিলে
ৰঙা লাও পাত দুটামান ব হে ৰঙা অ খাৰ দি খাব কচু পোৱা যাব ন
আছে, আছে, পথাৰত আছে। পথাৰত আছে আৰু আমাৰ বাৰীখন ডাঙৰ যে পি হয়।
নহলে মোক একো দিবাচোন কাইলৈ দিবাচোন মোক কঠল গুটি কেইটামান হ অহ যাম বাও তমি যদি তুলি থৈ দিয়া তেতিয়াহলে যাম পঠল গুট আহ
কালি আবেলি আহি পে আগবেলা আহিব নে পিছবেলা আহিব আহিব তেতিয়া মই তুলি পেলাই থৈ দিম লৰা হাতত তেতিয়া লৈ যাব ন আপুনি কচুলতি খাই ভাল পায় নেকি হেল্ল'